হেল্ল'।
হেল্ল', হয়।
হয়, কক।
আজি আমি অলপ খেতিৰ কথা, আলোচনা কৰো।
হ'ব, ঠিক আছে।
ঠিক আছে। এ, আপোনাক পৰা মই জানিব বিচাৰা, আমাৰ অসমত কি কি খেতি কৰিলে ভাল?।
আমাৰ অসমৰ মানুহতো প্ৰধান খেতি বুলি অকলে ধানৰ খেতিয়ে মনলৈ আহে।
হয় উম।
হলে ধান খেতিৰ কাৰণে আমাৰ অসম বিশেষকে পৰিচিত কাৰণ ধান ধানৰ কাৰণে মানুহৰ বেছি উপকাৰ হয়।
হয় ধানৰ পৰা আমাৰ অসমত ধান খেতিটো বহুত বেছিয়ে কৰা যায়। সেইটো হয় ধানৰ পৰা আমাৰ বহুত খেতিয়ক চলি আছে। বৰ্তমান টাইমত আৰু আৰু আপুনি জীৱৰ খেতি যে কৰে ধৰক গাহৰি পোহা মুৰ্গী পোহা সেইবোৰ খেতিৰ বিষয়ে আপুনি জানেনে?
এতিয়া গাহৰি পোহা বুলি ক'লে এনে বিশেষতো নাজানো গাহৰি পোহা বুলি ক'লেও মানুহৰ বহুত খিনিয়ে উপকাৰ হয়, গাহৰি ফু, পোৱাৰ ফল ত'। আজিকালি মানুহে গাহৰি পোহাতো ব হয়-হয়-হয়, বহুত উপকাৰ হৈ আছে, ফাৰাম চিষ্টেমত কৰি আছে।
হয়, ফাৰাম চিষ্টেমত কৰে। মানে গাহৰিতো পুহিলে অ', গাহৰিত পুহিলে আমি মাহে-মাহে ইনকাম নাপায় খেতিয়কসকলে। কিন্তু ধৰক এক বছৰ ডেৰ বছৰৰ ভিতৰত বহুত খিনি পইচা লাভ কৰে শেষত তেনেকুৱা বহুত পইচা পোৱা যায়। আৰু আপুনি মুৰ্গী খেতিৰ ওপৰত কিবা ক'ব নেকি? ব্ৰইলাৰ ফাৰ্ম যে কৰে বা সোণালী মুৰ্গী কৰে।
হয় সেইবোৰৰ ওপৰতো লাভ হয় মানুহে সেইটোত বিশেষকৈ কষ্ট নহয় মুৰ্গীৰ খেতিত।
কাৰণ সেইবোৰ বিশেষকে এতিয়া ধানৰ খেতিত যিবোৰ আপোনাৰ কষ্ট বহুত খিনি কৰিব লগ গা হয় হয় মুৰ্গীৰ ফাৰ্ম বা মুৰ্গীৰ খেতি কৰিলে মানে সিমান খিনি কষ্ট নহয় আৰু আপোনাৰ।
উম হয় হয়
খিনি মানে লাগি থাকিব নালাগে। হয় সিহঁতক অলপ আহাৰ দিব লাগে আৰু।
আৰু আমাৰ অসমত এ ধৰক এতিয়া আমি নামনি অসমৰ বাৰু উজনি অসমত ছাহ খেতিতোৱে আমাৰ অসমৰ খেতিয়কসকলক বহুতখিনি আগবঢ়াইছে
হয় পাহাৰীয়া অঞ্চলত হয় যিহেতু অলপ উজনিত বিশেষ হয়।
সেইটো আমাৰ অসমত এ আমাৰ নামনি অসমত বাৰু ছাহ খেতিটো নহয় তথাপিওঁ ছাহ খেতিও আমাৰ অসমৰ
খেতিৰ কথা বহুতখিনি আগবঢ়াইছে।
হয়।
খেতিৰ কাম বাকী। আমাৰ অসমত আৰু বিভিন্ন ধৰণৰ খেতি হয় মৰাপাট খেতিও আমাৰ অসমত। এটা ডাঙৰে খেতি বুলিয়ে ক'ব লাগিব। তাৰ ভিতৰত আৰু সৰিয়হ সৰিয়হ সৰিয়হ। এ সৰিয়হ খেতিৰ বিষয়ে আপুনি কিবা কব নেকি
সৰিয়হ খেতিৰ ওপৰত ক'বৈ। গ'লে সৰিয়হ খেতি মানুহে বিশেষকে আগৰ কালত বিশেষকে বেছি কৰা হৈছিলে আজিকালি মানুহ। মানুহে আমি বিশেষ কৰা নহয় সৰিয়হ। ত তো সেইটো ফলত মিঠা তেলৰ অলপ পৰিমাণটো। কমুৱাই আৰু কোন হলেও যিখিনি কৰা যায় সেইখিনিতে আমি সন্তুষ্টি আৰু।
অহ সেইটো হয়। আৰু আমাৰ মাছ খেতিতো আমাৰ অসমত আজিকালি কৰা দেখা যায়। বৈজ্ঞানিক পদ্ধতিত।
হয় মীন পালন কৰা হয়। মীন পালন কৰাৰ ফলতো বহুত উপকৃত হোৱা যায়।
অহ আৰু খেতিটো আমাৰ অসমৰ খেতিয়কসকলে বৈজ্ঞানিক পদ্ধিত। এ পদ্ধতি কমকে কৰে খেতি যদি বৈজ্ঞানিক পদ্ধতিত কৰে অসমৰ খেতি। কলাটো বেছি লাভৱান হ'ব। তাৰ ওপৰত আপুনি কিবা কব নেকি।
এতিয়া বৈজ্ঞানিক খেতি কৰিবলৈ মাটিৰ উৰ্বৰতা বহুখিনি ক্ষ ক্ষতি হয় তো মানুহে সেইটোও বহুতে ভাৱে। হলে বৈজ্ঞানিক হলে সাৰ যেতিয়া বিশেষ বেছিকে সাৰ আপোনাৰ প্ৰয়োগ কৰিব। তেতিয়া মাটিৰ ওপৰতো বহুত। কমি কমি যায় সেইযোৰত এতিয়াৰ পচন সাৰ কৰা যায়। তেতিয়া হ'লে আৰু বিশেষ বিশেষভাৱে বেছিওলাব আমিতো হ'ব বুলি ভাবোঁ আৰু।
হয় হয় জৈৱিক সাৰ যোনটো।
হয়।
উম তেনেকুৱা কৰিলে ভাল হয়। আৰু কিন্তু যেতিয়া টকা পইচাৰ কাৰণে ইনকাম কৰিলে অলপমান। বৈজ্ঞানিক পদ্ধতিটো কৰিলে অলপ ভাল।
হয় হয়।
তেতিয়া। হয় টকা পইচা অলপমান বেছি অৰ্থনৈতিক দিশটোত আগবাঢ়িব পাৰিব।
হয়।
আৰু। আৰু আজিকালি আৰু এটা খেতি কৰা হয় সেইটো খেতি আপুনি। শুনিছে নে হয় মাছৰুমৰ খেতি।
হয় মাছৰুমৰ খেতিতো। মই নিজে ঘৰতে কৰোঁ হয়।
অও আচ্ছা মাছৰুম খে খেতিটো কেনেকৈ কৰে অলপ মোক বুজাই দিব নেকি।
হয় মাছৰুম খেতিতো প্ৰথমে আপোনাৰ। খেলৰ আটাইতকৈ বে বিশেষকে প্ৰয়োজন হয়
হয়
হলে খেৰবোৰ আপুনি প্ৰথ ফাৰ্ষ্ট টাইম কাটিব লাগিব প্ৰথমে পাটি আপুনি দুদিন দুদিন পানীত তিয়াই থব লাগিব তাত আপুনি উম আম তিয়াই থৈ যেতিয়া পচি যাব খেৰ খেৰ পচি যোৱাৰ পিছত আপুনি সেইখিনি ৰ'দত উলিয়াই দিব লাগিব
হয়
উলিয়াই দিয়াৰ পিছত তাতে আপুনি চূণ প্ৰয়োগ কৰিব লাগিব প্ৰথমে তাত ভিটা হয় চূণ প্ৰয়োগ কৰিব লাগে
অ
সেইবোৰ আপুনি উলিয়াই উম তিয়াই থৈ দিয়াৰ পৰা উলিয়াই আপুনি ৰ'দত অলপ টাইম উলিয়াই থ'ব লাগে
অ আচ্ছা অলপ শুকাব লাগিব
হয় হয় অলমান শুকাব লাগে আৰু শুকাই তাত আপোনাৰ বীজ ছোটিয়াব লাগিব মাছৰুমৰ যিটো বীজ হয় তাত আপুনি ভিটামিন হওক বা অইন কিবা বেলেগ প্ৰয়োগ কৰিব বিচাৰে যদি ভিটামিনৰ লগত হলে সেইবোৰ প্ৰয় কৰি আপুনি ধুনীয়া পলিথিনত ভৰাই আপুনি ধুনীয়াকে চিলিণ্ডাৰ বুলি কয় সেইবোৰ চিলিণ্ডাৰ বনাব লাগে হয় চিলিণ্ডাৰ বনাই আপুনি উম পন্ধৰ দিন মান থ'ব লাগে আৰু আপোনাৰ
উম
পোন্ধৰ দিন থোৱাৰ পিছত আপুনি সেইবোৰ খেৰবোৰ পলিথিনৰ ভিতৰত পচি যায় পঁচিযোৱাৰ পিছত আপোনাৰ পন্ধৰ দিন বা বাৰ দিনৰ পাছত আপুনি কিন্তু পানী দিব লাগ তাতে ফাৰ্ষ্ট টাইম প্ৰথমে পানী দিয়াৰ পিছতহে আপোনাৰ তাত মা মাছৰুমৰ ফ উম ফুলবৰ ওলাব।
অ', আচ্ছা আৰু মাছৰুমৰ ভাগ আছে।
হয়, হয়, কষ্ট হয়।
মাছৰুমৰ কিছুমান ভাগ আছে আপুনি কোনটো মাছৰুম কৰে এটা ৱেষ্টাদ আছে। এটা বাদামী মাছৰুম আছে অ', ৱেষ্টাণটো কৰে সেইটো অলপ সহজ নিকি?
সেইটো অলপ সহজ বুলি মই আচলতে প্ৰশিক্ষন লৈছিলো ঘৰতে আমাৰ গাঁৱত এনে মহিলাসকলৰ প্ৰশিক্ষণ লৈছিলে হয় হয় সেইটোৱে শিকাইছে হয় ইমান বিশেষ কৰা নাই মই তিনিটাই কৰিছো আৰু মানে তিনিটা চিলিণ্ডাৰ বনাই কৰিছিলো এতিয়া বৰ্তমান অলপ মই স্থগিত ৰাখিছো।
আচ্ছা আৰু আমাৰ অসমত এ ধান খেতিটোত এটা সমস্যা আছে কি মানে ধান খেতিটো কৰাৰ সময়ত বানপানী হয় বান পানীৰ কাৰণে যদি আমাৰ অসমে এটা ভাল পদক্ষেপ লয় বানপানী নোহোৱা কৰিবলৈ মাঠুৱাৰীত এটা সু ব্যৱস্থা লয় তেতিয়াহ'লে অসমৰ খেতিয়কসকলৰ সমস্যাটো বহুত তেনে কমিব আৰু বানপানীটোৰ কাৰণে উম, বানপানীত বহুত খেতিয়কৰ খেতিবোৰ বেয়া হৈ যায় যাৰ বাবে খেতিয়কসকল বহু বহুত নষ্ট হয়, বা জীৱ জন্তু নষ্ট হয় বানপানীত। অকল ধান খেতি বুলি নহয়, গৰু ছাগলী উম, আমাৰ অসমত বহুত বেছি হয়। তাৰ ভিতৰত গৰু ছাগলী এইবোৰো বানপানী উতি যায়। মানুহৰো বেয়া হয় তেনেকুৱা কৈ। আৰু আমাৰ অসমৰ- মৰপাট খেতিটোৰ বিষয়ে আপুনি জানে নেকি নে? মই আপোনাক অলপ বুজাই দিম।
হয়, মই মৰাপাট খেতিৰ বিষয়টো বিশেষ নাজানো আপুনি পাৰিলে অলপ জনাবচোন।
উম, মৰাপাট খেতিটো মানে ম মৰাপাট খেতিতো যেতিয়া এ ধান যেনেকে ৰুৱে পৰাই হয় আৰু তেওঁলোক আহ গুটিৰ পৰাই হয়, তাৰ শস্য থাকে, চহাই লৈ পেলাই আৰু মৰাপাত খেতিটো নৈপৰীয়া বালিচহিয়া অলপ মাটি হলে ভাল।
অ', হয়। অলপ পলস পৰা মাতি হ'ব লাগে আৰু ন' নৈপৰিয়াত?
কৰবা লাগে আৰু সাধাৰণতে ফাগুন চ'ত মাহত হাল বাই পেলাই মৰাপাত গুটি গিলা সিচি দিব লাগে আৰু তিনি চাৰি মাহ মান হলে- মৰাপাত গিলা কাটিব লাগে।
কাটিব লাগে মানে বেছি দিন নালাগে আৰু
অ', বেছি দিন নালাগে, তিনি চাৰি মাহৰ পিছত পাতিবও পাৰি। মৰাপাত গছবোৰ গুৰিতে কাটিব লাগে।
হয়।
যেতিয়া পাতবোৰ অলপ লেৰেলি গলে গম পাই তো। তেতিয়া- কাটিব লাগে। তাৰপিছত মৰাপাতৰ আহবোৰৰ পৰা এ ছাগলীৰ পঘা- এইবোৰ বনাই মুঠি মুঠি কৰি।
যায় ভাগা
অ বস্তা বনোৱা যায়, এনেকুৱা কৰা যায় বহুত খিনিয়ে কামত ব্যৱহাৰ হয়।
হয় সটাও কৰা যায় আৰু সেইটো আপোনাৰ কৰাৰ পিছত অ সেইটো শাক হিচাপতো খোৱা যায়।
অ খাই, অ সেইটো শাক হিচাপত খোৱা যায় আৰু বহুতে কি কৰে শাক তো এ সেই পাতটো শুকাই থৈ দিয়ে।
হয় সুকটা বুলি কয় আমাৰ অসমীয়া
অ সুকটা বুলি কয়, সেইটো খালে মানে গৰমৰ দিনত ভাল আৰু ঠাণ্ডা পৰি যায়, অ সেইটো গৰমত আৰু আমাৰ অসমত এ মৰাপাট ক'ল আছে। নে নাই সেইটো আপুনি জানে নেকি?
মৰা পাত কল আছে নে নাই সেইটো মই ইমানখিনি নাজানো।
অ', মানে মইও ভালকৈ নাজানো কিন্তু মানে শুনিছিলো আৰু ক'ৰবাত আছে। নগাঁওৰ শিলগাট জাগা এটাত মই মৰাপাত কল থকা বুলি জানিছিলো। এতিয়া মই গম
অ মই ন নাজানো একেবাৰে মই জ্ঞাত নহয় আছে নে নাই।
তাৰপিছত মৰাপাট খেতিটো অলপ উন্নতি কৰিলে। খেতিয়কসকলৰ আৰ্থিক অৱস্থা ভাল হ'ব আৰু। অসমৰ খেতিয়ক
হ'ব, সেইটো অলপ অসম চৰকাৰে যদি আপোনাৰ কিবা পদক্ষেপ হাতত লয়। সেইটো হয়।
বহুত খিনি ভাল হ'ব আৰু ধান খেতিটোতো ল'ব। পাৰিলে ভাল। চাহ খেতি আছে, আমাৰ অসমত বহুত এতিয়া খেতিয়ে হয়। আৰু আপুনি যিটো কৰিছে, মাছৰুম খেতিটো ডাঙৰকৈ কৰিলে
হয়, সেইটোতো লাভান্বিত হোৱা যায়। অলপ কষ্টও হয় প্ৰথমতে। কিন্তু হোৱাৰ পিছত সেইটো ভাল ভাল বুলিয়ে ভাবোঁ আৰু।
আৰু মাছৰুম খেতিটোত কি হয়, কম ঠাইতে বহুত
হয়, এইটো ঘৰৰ ভিতৰতে কৰিব পাৰি আৰু বিশেষ নালাগে। কিন্তু ক'বলৈ গ'লে সেইটো খৰচো বহুত কম হয়।
অঁ, খৰচ কম হয় ন।
হয়।
উম।
ইমানখিনিও খৰচ নহয় আৰু। কেৱল এতিয়া খেৰটো মানুহৰ ঘৰে ঘৰে প্ৰায় থাকেই, কাৰণ ধান সকলোৰে ৰুবে, ত' খেৰতো বিশেষকে কিনিব লগা নাথাকে।
অ' উম, সেইটো মাছৰুম খেতিটোত খেৰতো অলপমান এ নৰম হলে ভাল ন মানে?
হয় নহয়, এইটো তিয়াই থৈ দিলে আপোনাৰ নৰম হৈ যায়।
হৈ যায় ন?
হয়, সেইটো আপুনি বস্তাত ভৰাই ডাঙৰ সাজ এটাত আপুনি তিয়াই থ'ব লাগে। দুদিন।
উম।
ধুনীয়া নৰম হৈ যায় আৰু আপোনাৰ, নৰম হ'লে সেইটো পচি যোৱাত সহজ হয়।
ঠিক আছে বাৰু আজি আমি বহুতখিনি খেতিৰ কথা পাতিলোঁ, আজিলৈ এৰিলোঁ।
ঠিক আছে, হ'ব দিয়ক।